হেল্ল' হেল্ল' এনেই আছো তুমি
মই এনেই আছো
আহ কালি তোমালোকৰ দাদা শ
হা
হেল্ল' কালি তোমাৰ লগতো দাদা সন্দিয়া আহিছিলে নহয় শুনিছ নাই
কেতিয়া
আহ অ ন কাল ঘবোৱা নেকি তুমি তলোক যে এতিয়া ঘৰৰ ওচৰত ছোৱালীজনৰ লগতে আহিছিলে
অ মই ঘৰত নাছিলো যে
অ অ এ তাই অ অ তাই বি এছ চি একজাম দিবলে আহিছিলে তাৰপিছত মও গৈছিলো এ তেওঁলোকৰ ওচৰলে
অহ
তাৰপিছত আমি এ ভি আই পি ইয়াতে আছে কাঁহী কুছিৰ ওচৰতে
অ
তাতে গ'লো তাতে স্মাৰ্ট বজাৰ খন আছে যে অলপ তাতে ঘুৰিলো বাকী ভি আই পি তাতে ঘুৰি মেলি গুচি আহিলো আৰু তাৰপিছত সিহঁতি যাওঁতে এই যে ভূপেন হাজৰিকা কাৰ মৃত্যুৰ সেই যে হেৰিটো সমাধি ক্ষেত্ৰ
অহ অ
তেওঁলোক সমাধি ক্ষেত্ৰত সোমালে তাৰপিছত উজান বজাৰ গ'ল নতুনকে পাৰ্ক এখন খুলি ছে যে সেই তালে গ'ল অ পাৰ্কখন লেকে
অ মোক নাই কোৱা নহয় মই সোধাও নাই
অ অ সুধিবাচোন ক'ব কি কি বস্তু দেখিলে
অঁ তাটো চাবলগীয়া বস্তু ঢ়েই আছিলে এনেই
অঁ, অঁ আছিলে।
সিহঁতে সময় লৈ যোৱাহেঁতেন ভালকে চাব পাৰিলেহেঁতেন।
অঁ সেইটোৱে, অঁ কইলে কামাখ্যা মন্দিৰ চন্দিৰ চবতে চাব পাৰিলেহেঁতেন। মই কৈছিলো, মোৰ যদি মোৰ আকৌ হোষ্টেল পা ছুটি নিদিলে যে মোৰ যদি হোষ্টেল পা ছুটি দিয়াহেঁতেন, মানে তেওঁলোকক মই আজি হেৰিয়লে লৈ গলোহেঁতেন, এইখন এ ইয়াতে ৱাটাৰ মানে এনেকুৱা
ৱাটাৰফল, জলপ্ৰপাত বিলাক আছে যে।
অঁ
তালে লৈ গ'লোহেঁতেন। মোকেই ছুটি নিদিলে।
তাকে হোষ্টেলত থাকিলে সেইটোৱে বেয়া, ছুটিবিলাক কম হ'য় যে।
আমাৰ ৱাৰ্ডেন মেমজনী মানে আগৰ জনী যাবগৈ। তাৰপিছত এতিয়া নতুন এজনী আহিছে। আৰু নতুন নতুনতে চবে অলপ হেৰি দেখুৱায়ে ন।
উম, কিয় যাবগে?
মেমে এই ভি আই পিতে, অঁ চা চাকৰি পাইছে। অঁ
অঁ, অঁ
এই ভি আই পিতে, এ তাৰ মানে একাডেমিক কৰ্ডিনেটৰ, তেনেকুৱা জব এটা পাইছে।
অঁ, অঁ সেইটো কথা।
এনেওনো ভাল চাকৰি পালে কুনেনো ৰখি থাকিব
সেইটোৱে টো
উম। আমাৰ ওচৰতে থাকিব বাৰু এতিয়াও ইয়াৰপৰা ওচৰ অঁ, মেমে কৈছে আহি থাক। কিম বুলি। আমাৰ এতিয়া, নতুন মেমজনীও লখিমপুৰৰে।
অঁ, লখিমপুৰৰ পৰা তাত গৈছে।
আৰু সৰু ছোৱালী জানা? চৌবিশ নে তেইশ নে চৌবিশ হৈছে।
এতিয়া থকা মেম্‌জনীওটো সৰুৱে ন'বেছি ডাঙৰ নহয় নেকি?
ইউ তাৰমানে ত্ৰিৰিশ হৈছিলে আৰু
অঁ অঁ
তাৰমানে আগৰজনী মেমৰ বয়স ত্ৰিশ হৈছিলে। এতিয়া জনি, নতুনকে অহাজনি। তেইশ চৌবিছ মান হৈছে। উম তেইশ চৌবিছ মান।
তাত থকা কিছুমান তোমালোকৰ লগৰ বয়সৰ সমান।
অঁ সেইটোৱে আৰুটো এনেকুৱা ল'ৰা কিছুমান আছে মেমতকে ডাঙৰহে
উম--অঁ, এম--মানে পঢ়ি থকা। তোমাৰ লোকতকে ডাঙৰ বিলাক।
উম, হ'য় জানা?
অঁ, অঁ
ফেয়াৰৱেল পাতিছিলে, তাৰপিছত তুঁন ল'ৰা এটাই যে মেমক
উম
কৈছে তুমি আহাচোন তুমি আহা
অ সিহঁতে গম নোপায় মানে অ
তথাপো মানে মেম জনী অকনমানিকা
অ
এই আমাৰ বাৰ বিশ মান হ'ব। দেখিবলেও এই যে আমাৰ ঘৰত চত যে বা বৰ্ণালী খুৰী যে সৰু জনী জীয়েক সেই তেনেকুৱা অকণমান
অ
সেইকাৰণে দেখাত মানে ইমান মেম নিচিনা নালাগে।
অ কিমান সৰু ছোৱালী ওৱাৰ দেন ৰাখিছে যে।
নাজানো আৰু
নিচিনা হ'লে ভাল লাগে হয় নহয় মানে ডাঙৰেই থাকে।
টেগ
অ সেইদিনা দেই এই নাৰ্ছিং কলেজৰ আমাৰ এয়াৰ। ওৱাৰ দেন দুইজনীয়ে মানে খোজকাঢ়ে আবেলি।
তাইমত
তাৰপিছত খোজকাঢ়ি আছিলে।
অ
আমি আগফালে বহি আছোঁ তাপা আমাৰ এই মানি প্লানট জোপা এতিয়া বৰষুণ পাই পাই আকৌ সৰু সৰু পাত আহিছে নহয়। মানে ডাঙৰ ডাঙৰকেটো আছে এই যোনতটো যে ঘৰত ৰুৱে গে তেনেকুৱাতো হৈ হৈছেগে আও ধঢেৰ হৈছে সৰু সৰুকে ওলমি ওলমি
অ
তাৰপিছত আহিলে আমাৰ ঘৰলে আমি বহি আছোঁ আগফলে বেঞ্চত। তাপা ধুনিয়াকে নুশুধা নেমিলকে গোটেই মানি প্লেট ছিঙি লৈ গ'ল নহয়। মানে আমি যে বহি আছো আমি ৰাস্তাতে আগতে যে বেঞ্চ খন যে বনোৱাইছো ৰাস্তা লগতে
অ
সেইখনতে বহি আছো সুধিটো নিব লাগে ন
অ সেইটোৱে
সুধিনিয়া নাই আহি পিনে নিজ চিঙি লৈ গৈছে সি
একো নকলা?
একো নাই কোৱা আমি চাই আছো আউ এনেও নিবলে দিলো হেতেন এইবিলাক ইমান হুপা ঘৰত থাকি কি কিনো হ'ব।
অ তোমালোকে অ কোৱা
সুধিব যে লাগে সেইটো নাই
অ তকে ইমান ডাঙৰ জোপা কৰ পৰা আনিছিলা?
আমি মই আনোতে ডাঙৰ নাছিলে মই সন্মুখৰে গি গেৰেজৰ পিছফালৰ পৰা আনিছিলো।
অ
তাত তেতিয়া সৰুৱে আছিলে সৰুকে ৰুইছিলো কেনেকেনো ইমান ডাঙৰ হয় গল জানো আমিও গম নোপালো কেনেকে ইমান মষ্ট হৈ গ'ল এ সৰু গছে আছিলে সেইটো এনেই চবেই কয় যে এইটো সৰুটোও বেলেগ ডাঙৰটোও বেলেগ কিন্তু এজোপাতে দেখোন সৰুটোও হৈ আছে এতিয়া ডাঙৰটোও হৈ আছে
অ জানো পাই মানে দুইটা মিক্সো থাকিব পাৰে
উম হ'বও পাৰে জানো পাই আকৌ নহয় অলপ দিন হোৱাৰ পিছত পাত খিনি আকৌ ডাঙৰ হৈ যাব নহয় সৰু সৰু হৈ থকা খিনি
অ সেইটোও হয়
উ
তেনে তোমালোকৰ ঘৰৰ মাটিখিনিত চাগে বহুত ধেৰ সাৰ আছে
অ সেইটো কাৰণে নেকি
উম
ডাঙৰ হৈ গৈছে
অ তুমিওতো বহুত ফুল চুল ৰোৱা ন
ফুল ৰো বাউ
তোমালোকৰ হেৰি বগেন ভেলিয়া জোপা কে কাগজ ফুলজোপা কেনেকুৱা হৈ আছে
অ কাগজ ফুলজোপা বেলেগৰ এতিয়া নুফুলে আমাৰজোপা এতিয়াও ফুলি আছে
তোমালোকৰ মানে বাৰমহীয়া
বাৰমহীয়া হ'ব ন
তুমি এজো এজোপা কপা আনি ৰুইছিলা?
পা পেহীহেতৰ ঘৰ পৰা আনি ৰোৱা মানে দুটা দাল আনি ৰুইছিলো তাৰপিছত সন্মুখটো নাবাচিলে চোতালৰটো বাচিলে
এবাৰ যে আমি যে হেৰিয় পৰা যে আনিছিলো খেলেমৰ পৰা
গ অ দহ লা গপা
অ অ সেয়া বাছিলে নে?
সেয়া নেবাছিলে সেয়া সৰু আছিলে যে ডাল বিলাক মানে ডালবিলাক সদায় গুৰি পা আনিব লাগে আমি গুৰিৰ পৰা নানিলোঁ যে
অ সেইটোয়ে আ আমাৰো নবাছিলে।
সেইটো সেন বাচি গ'ল হেতিন
অ' উ বাকি তোমালোকৰ ঘৰৰ মানুহ কি কৰিছে? কি কৈছা?
ডাঙৰ দা কামত গ'ল।
অ'
সৰু দা শুই আছে। মা চাহ বনাই আছে নেকি অ' সি এতিয়াই নুঠে আৰু শুইয়ে থাকিব। উ
মায়ে কি কৰিছে।
মা চাহ বনোৱাত লাগি আছে। আমাৰ আক চাহ খুব চলে যে
অ' অ'
তুমিও জনা চাগে।
উম জনো। সি চাগে আজি নুঠিবই নেকি কাৰণ পৰহিওতটো টোপনি খটি হৈছে ন।
তামান কেইটামান বজালৈকে নুঠে বুলি ধৰিছা।
উম দুটাতকেও দেৰি লাগে শুব চাগে।
ই মানে দুটা একে জগোৱা টাইম আৰু তাতকৈও বেছি শুই দিব পাৰে শু বুলি ক'লে।
উম মোক কৈ আছিলে অ' মোক কৈ আছিলে তুমি যদি মানে কাইলৈ ওলাই আহা তেনেহলে মই থ যাম।
উম।
অলপ ঘূৰিম তেনেকে কৈছিলে কৰ তাৰ মানে কৰবিও থাকিব মন আছিলে বোলে।
অ' তাই ফুৰিম ফুৰিম কৈ আছিলে তাত মানে যোৱা। কথা অলপ দিনৰ আগতে আছিলে তাই নিচিতাৰ লগত। তাৰ পৰা তাইৰ পৰীক্ষা হোৱাৰ কাৰণে এই নগলে আৰু মোকো লগ ধৰিছে।
আৰু মানে সি এতিয়া থাকিবলৈ কাৰণ এ সি মানে কৈছে কৰবি ত নিচিতাহঁতৰ লগত ন সেইটোৱে। কৰবিতো নিশ্চিতাহঁতৰ লগত ফুৰিব ন আৰু ই ইমান ভাল নাপ পাই ছোৱালীৰ লগত সেই কাৰনে মানে সি মোক কৈছিলে যদি মই যোৱা হয়। তেতিয়া মানে সি থাকিলেহেঁতেন।
তোমাৰ এতিয়া ছুটিয়ে নিদিয়ে।
সেইটোয়ে। কিন্তু ৰাতিহে গম পাইছো দিলেহেঁতেন বুলি। তাকে তেতিয়ালৈকে খেতি তেতিয়ালৈকে খেতি ন শুভ গ'লে আকৌ কেনেকে উভতাইনো সেইতক মই একো নকলোৱৱে সেইকাৰণে
ভালে কৰিলে আকৌ জনাহেতেন সিহঁতও বেয়া লাগিলেঁতেন।
অ' সেইটোয়ে।
উম
হ'ব দিয়া।
অ' হ'ব।